হেল্ল'
হেল্ল'
অ', নমস্কাৰ। এই সন্ধিয়া সময়ত আপোনালৈ যোগাযোগ কৰিবলগীয়া হ'ল। বিশেষ এটা কামত। কামৰ কাৰণে।
হয় হয়।
অ', হয়, আমাৰ ইয়াত মানে আপোনাৰ ভাওনা এখন পাতিছোঁ।
হয়।
হেল্ল'
হয় হয় হয়।
হয়, আমাৰ ইয়াত মানে ভাওনা এখন পাতিছোঁ। আপুনিটো জানেই বৰ- বৰ্তমান ভাওনা যি সংস্কৃতি, সেইটো দিনক দিনে আপোনাৰ ধ্বংস হৈ হৈ গৈ আছে। সেয়েহে ভাওনাখনৰ মানে নামটো হ'ল আপোনাৰ, ' গজকেতু উপাখ্যান 'ইয়াত আপোনাৰ- এটা হাতীৰ প্ৰয়োজন হ'ব। ভাওনাখন দেখুৱাবৰ বাবে, ভাওনাখনত প্ৰদৰ্শিত কৰিবৰ বাবে। সেয়েহে মই ভাবিছোঁ আপোনাৰ পোহনীয়া হাতী এটা ভাওনাখনত দেখুৱাবলৈ পাম নেকি বুলি আপোনালে যোগাযোগ কৰিলো
হয় - হয়, পোহনীয়া হাতী এটা কওক তাৰপিছত
হয়, মানে সংস্কৃতিৰ যি আপোনাৰ অৱনতি ঘটিছে দিনক দিনে ভাওনা সংস্কৃতিত আপোনাৰ আডাই হৈ - হৈ গৈ আছে। সেহে মই ভাবিছোঁ আমাৰ ভাওনা খন আপোনাৰ আঁতৰখনীয়া কৰিবৰ বাবে মই এটা আপোনাৰ পোহনীয়া হাতী যদি সেই ভাওনাখনত উলিয়াই দিওঁ এটা জীৱিত হাতী ভাওনাখন ভাবিছোঁ
হয়,
মানু মোহিত হৈ যাব, সেয়েহে আপুনি হাতী এটা যোগান ধৰিব পাৰিব নেকি?
মই যোগান ধৰিব পাৰিম, এ এনেকে মোৰ ওচৰত মানে বিশাল মানে হাতী এটা আছে। সেইটোকে আপোনাক দিব পাৰিম মই।
হয় - হয়। মানে ধৰক এতিয়া ভাওনাখনৰ আমাৰ আপুনিতো জানেই নামঘৰতো আপোনাৰ কিবা এটা বহুত বিষৰ বিষ কাৰণ নামঘৰ নহ'লেও মানে আপোনাৰ হাতীটো জাব পাৰিব নাই বাৰু নামঘৰৰ ভিতৰত কিবা অনুমান আপুনি?
অ', এই মানে ন' ওলাব পাৰিব কোনো কথা নাই মানে হ'লেও হাতীটো যথেষ্ট পৰিমাণে ডাঙৰ মানে।
অ', অ', বুজিছোঁ হয়, হাতী বুলি কোৱা বস্তুটো আছে আচলতে বিশালেই হয়, সেইটো অনুমানটো মই পূৰ্বানুমানটো লগাইছো মানে এইটোৰ ওপৰত।
হয় - হয়, নহয় এইটো অধিক পৰিমাণে ডাঙৰ মানে বেলেগতকৈ বেলেগ হাতী। মানে মই পুহিছোঁ যে আপুনি গম পাইছে চাগে। মই মানুহটোৱে তেনেকে বেলেগতকে বেলেগ মানে মোৰ হাতীটো তেনেকুৱা বেলেগতকে বেলেগ। হেল্ল।
এই হাতীটোৰ মানে বিশেষ ইমান গুণ যদি আপুনি মোক অৱগত কৰায় বা ব্যত কৰে মই সুখী হ'ম শুনিবলৈ পায়।
হয়, মানে সেই হাতীটোৰ বিশাল - বিশাল তিনটা দাঁত আছে।
তিনিটা।
হয় - হয়, মানে হাতীটো মই যে ক'লো বেলেগতকৈ বেলেগ আৰু হা হাতীটোৰ এডাল বিশাল নেচ আছে।
হয় - হয়।
হয় - হয়, মানে সেই তেনেকুৱা আৰু বাকীবোৰ বেলেগত বেলেগৰ নিচিনা একেই।
হয় - হয়, মই বুজি পাইছোঁ ধৰক এনেকুৱা হাতী হলেও নহ'ব কাঠ টানে বা কুন্দা টানে আৰু নেগুৰেদিয়েই তেখতে উশাহ চুশাহ লয়, এনেকুৱা হাতী হলেও আৰু অকণমান সুবিধা হ'ব কাৰণ আমি নাম টো প্ৰদৰ্শন কৰিব লাগিব হ'লেও কি আপোনাৰ যিখিনি মন ৰে বস কৰা হাতী সেই হাতীখিনি উলিয়াই দিলেও অকণমান সমস্যা আহি পৰিব নেকি?
হয় - হয়। মানে এইটো মানে তেনে ধৰণৰ নহয় এইটো ই মানে ঘৰচীয়া হাতী যে। সেইবাবে মানে মানুহৰ লগতে ডাঙৰ হোৱা কুচ লৈ সেইবাবে ইয়াক মানে পৰা যায় ই মানুহৰ লগতে তুলনা হয়।
হয় - হয়। আপুনি কি ৰাখিলে হাতীটোৰ নাম এই বলৱান হাতীটোৰ নাম?
হাতীটোৰ আ, মানে নামটো ৰখাত অকণ মোৰ এতিয়ালৈকে। সন্দেহ হৈ আছে মানে। মানে এনেকুৱা এজন ব্যয়ক্তি পোৱা নাই মানে নাম ৰাখিব পৰা। আপুনি যদি সেইটো। উপকাৰ কৰে আৰু মই বহুত সন্তুষ্টি লাভ কৰিম।
হয়, তাৰ নাম আপুনি যদি এতিয়া আমাৰ অঞ্চলটোত চাই ইমান হিষ্ট পুষ্ট এজন হাতী হয় - হয়, আমাৰ অঞ্চলটোত যদি আপুনি চায় এতিয়া ইমান হিষ্ট পুষ্ট এজন হাতী সদৃশ ৰূপূপৰ এজন হাতী, বিচাৰিবলৈ অকণমান কঠিন হ'ব, হ'লেও মই অনিল তামুলীৰ নামটো প্ৰস্তাৱ কৰিছো আপুনি কি ভাবে এই সন্দৰ্ভত?
হয় হয়, আমাৰ গাঁৱৰ মানে তেনেকুৱা হৃষ্টপুষ্ট আমাৰ গাঁৱত হাতীৰ লগত তুলনা কৰিব পৰা অনিল তামলীয়া আছে, আপুনি ঠিকেই কৈছে।
হয় হয়।
মই শুনি ভাল পাইছোঁ সেই অনিল তামুলীৰ নামটো ৰাখিলে বেয়া নহয় বাৰু।
হয় তেখেতৰ যি হাতী তুল্য আপোনাৰ বিশাল দাঁত আছে লগতে। এনে দাঁতৰ ফালৰ পৰা যদি চাবলৈ যাওঁ আমাৰ গাঁওত দাঁতক লৈ আপোনাৰ কেইবাজনো ব্যক্তি খাপ খাব। যেনে ধৰক আমাৰ দোল বৰা, গাঁওৰ সিমূৰৰ আৰু ভভিদাৰ সৰু পুত্ৰ দতুৱা, আৰু লখিপুৰৰ যি চুম দতুৱা চুম। কিন্তু, আমি দাঁতৰৰ ফালৰ পৰা চালে চাবলৈ গ'লে নহ'ব যি হৃষ্টপুষ্ট হাতী শৰীৰৰ স্বাস্থ্য তৰ ওপৰটো মানে আমি গুৰুত্বটো দিব লাগিব।
মানে সকলোৰে মানে ওপৰত ভিত্তি কৰি এটা নাম আপুনি বিচাৰ কৰক।
হয় হয়।
আৰু সেই হাতীটো অমাৱস্যাত জন্ম হৈছিল।
হয় হয় হয়। তেন্তে তাৰ বাবে আপুনি উপযুক্ত নাম আমাৰ মাজনী কলিতাতকৈ নাপাব হয়তো, মাজনীয়ে ৰাখি দিয়ক নেকি?
অ', মাজী কলিতা ৰাখিব পৰা হয় কিন্তু। আপুনি ধুনীয়া নাম এটা দিলে ভাল লাগিলে। যিহেতু হাতীজনী মাইকীয়ে হয়, সেইবাবে মাজনী কলিতাৰ নামটোৱেই ৰখা হ'ল
থাকো দাক মই এইখিনিতে মানে মই এটা কাহিনী ক'বলৈ ওলাইছোঁ
হয় হয় কওঁকচোন।
ধৰক মানে মাঘৰ বিহু বুলি ক'লেটো আমাৰ ল'ৰা ছোৱালীখিনিয়ে অকণমান উৎপাত কৰেই দিয়কচোন অকণমানটো থাকিবই আৰু সিহঁতৰ মাজত উৎপাত। এবাৰ এটা মাঘৰ বিহুত মানে সি যি মাজনী কলিতাহাঁঁতৰ ঘৰৰ আগফালৰ এখন দলং আছে মই প্ৰায় সৰু অৱস্থাত থাকোতেই সেই দলং খনত মানে মই মাজনী যুগ বিজিত বুলি এটা সুবৰ্ণ আখৰেৰে মানে তেওঁলোকৰ সেই প্ৰেমৰ যুগল বন্ধীটো যুগল বন্দিটো মানে বহুত সক্ৰিয় কৰি তুলিবলৈ নাম লিখিছিলোঁ, পিছত কিন্তু বিজিত কলিতাই সেই নামটো মোহাৰি দিলে। আপুনি কিবা গম পায় নেকি এই সন্দৰ্ভত?
অ', সেইটো কথা গম নাপাওঁ কিন্তু, মই ইমান এটা সঠিক নাছিলোঁ সেই নামটো কোনে লি ছিলে ময়ো নামটো দেখি পোৱা গৈছিল বাৰু। তেতিয়া যিহেতু মই বহুত সৰু আছিলোঁ।
হয়
সেইবাবে মই ইমান এটা গম নাপাওঁ এতিয়া, মানে এতিয়াহে গম পাইছোঁ যে সেই ইমান সুন্দৰ কামভাগ আপুনি কৰিছে বুলি, আপোনাৰ দ্বাৰা সম্পন্ন
হয়
মানে এনেকুৱা কাম কৰি যাব লাগে, এনেকুৱা কাম কৰি যাব লাগে, আপুনি আগলৈও কৰি যাব আপোনাৰে নাম হ'ব গৌৰৱৰ কথা এইটো এটা। আৰু মাজতে মাজতে, অনিল তামুলীৰ বিশষ খেল বিশেল কুঁহিয়া চুৰ কৰা হৈছিল
হয় হয়, সেই মই অনিল তামুলীৰ কুঁহিয়া চুৰ কৰোঁতেই ধৰক এটা যি টৰ্চ লাইট আপোনাৰ হেৰাইছিল, পিছত সেই টৰ্চ লাইটটো আমি সামাজিক মাধ্যমত দেখা পালোঁ
হয় হয়, সেইটো কাৰণে, সেইটো কাৰণে হয় হয়, সেই সেইটোত, মোক মানে মানে আপোনালোকেই মোক হেৰি কৰা হৈছিল
হয়।
আপোনালোকে মোক উৎসাহিত কৰি মানে পঠাইছিল, পালি থোৱাছে
মই বুজিব পাৰিছোঁ আপুনি দুখ নকৰিব কিন্তু, আমি সামাজ মাধ্যমত মানে সেই টৰ্চ লাইট টো ফিফটিন এখন দেখা পাই যথেষ্ট সুখী অনুভৱ কৰিছিলোঁ।
হয় হয়।
হয়।
লগতে মই দুখী অনুভৱ কৰিছিলোঁ।
হয় হয় কিন্তু বৰ্তমান সেইবোৰ কথা ভাবিবলৈ গ'লে আমাৰ মানে সেই দুখটো নাথাকে আৰু এতিয়া। সুখেই সুখটোহে অনুভৱ হয়।
হয় হয়।
হয় হয়। আপোনাৰ লগত এইজন পেটৱা দেৱক লৈ অনাৰ বাবে মই সুখী হৈছোঁ, সুখী অনুভৱ কৰিছোঁ।
হয় হয়। ময়ো ভাল পাইছোঁ বাৰু, তেওঁ নাহো বুলিয়ে কৈছিলে। এতিয়া মই জোৰ কৰিলত, ভৰি হাতে ধৰিলত আহিছে আৰু।
হয়, তেখেতে এটা চুলিত নতুন ৰূপ প্ৰদৰ্শন কৰিছে। যিটো তেওঁৰ লগত খাপ হোৱা নাই যদিও উপায় নাই আৰু কিনো কৰিব আজিকালি ল'ৰা ছোৱালীবোৰ অকমান ফটোৱা হৈ গৈছেই।
মই কিন্তু সেই ৰূপটো দেখি ভাল পাইছোঁ আকৌ মানে ময়ো তেনেকৈয়ে আগতে কাটিছিলোঁ সেইবাবে মই তেওঁ মানে চুলিকেইডাল দেখি ভাল পাইছোঁ।
হয়তো মই আন্ধাৰত ভালদৰে ধৰিব পৰা নাই, তেখেতৰ যি ভাতৃ আছে আকৰি শইকীয়া তেখ তেখেতৰ লগত থাকি থাকি হয় হয়তো তেখেতো আন্ধাৰত নিজিলিকা হৈ পৰিছে নেকি।
আপোনালোকৰ ফালে এনেকুৱা জোকাৰণি শুনেনে?
হয় হয়, এই জু জোকাৰিনটো আমাৰ ফালে বুলি মানে ৰাইজে কয় বিভিন্ন ধৰণৰ মানে অপ কামবিলাকৰ লগত এই জোকাৰনীটোত বি বি সৃষ্টি হয় বুলি মানে বিদ ত' লোকসকলে কয় আৰু। মই সেইটোকে ভাবোঁ, এতিয়া মইনো তাৰ ওপৰত মানে বিশেষ বিশ্লেষণ কৰি চোৱা নাই এতিয়ালৈকে।
হয়। এইটো এইটো জোকাৰণিটো এইটো মানে বহুত শক্তি লাগে ইয়াক জোকাৰিবলৈ হ'লে। মানে আপোনাৰ ক্ষীণ মীন মানে চা মানুহে নোৱাৰে।
খাই মা বুলি কৈ যেতিয়া গ্ৰমন কৰিলোঁ তেতিয়া তেখেতৰ লগত তেখেতক এটা ফোন কৰিলো ফুৰ্তিয়ান তেখেতে জানিব।
হয়।
মানে একেলগে, আপুনি কিবা সহযোগ আগবঢ়াব নেকি এই ক্ষেত্ৰত?